অ' হয় শুনিছানে?
হয় হয় শুনিছো। কি কৰিছা?
অ' এয়া এনে আছিলো অকমান।
বাকী ভাত পানী খালে?
উম, ভাত পানি খালোঁ আৰু। আপুনি খালে নে কি?
মই খালো খালো, আপোনাৰ বাকী খবৰ খাতি কেনেকুৱা?
উম খবৰ খাতি ভালে বাৰু।
হয়। ভাল ভাল এইবাৰ আপুনি বিহুত ঘৰলৈ নাহিলে নেকি বাৰু ব'হাগ বিহুত।
অ' ঘৰলৈ যাব নোৱাৰিলো মই অকমান ব্যস্ত হৈ আছিলো মানে।
হয় হয়, আজিকালি চব মানুহবোৰ কামতে ব্যস্ত হৈ গুচি গৈছে হয় এইবোৰ উৎসৱ পাৰ্বণ এইবোৰ মানে অলপ কমি যোৱা নিচিনাই হৈ গৈছে হয় নাই বাৰু?
হয় সেইটো হয় বাৰু দেই।
উম। তাকে আগৰ দিনত যিটো বিহু আছিল বিহু যেনেকুৱা আছিল আজিকালিত তেনেকুৱা বিহু হৈ থকাগে নাই আৰু।
অ', নাই নাই।
অ' এতিয়া চাব হা আগতে আমি বিহুতটো যেনেদৰে পালন কৰিছিলোঁ, সেই তেনেদৰে আজিকালি পালন হয় বুলি আপুনি ভাবে জানো?
অ' নাই। আগৰ দিনৰ নিচিনা বিহু ধৰক, এতিয়া এতিয়া নহয়।
হয় হয়।
আগৰ দিনত উম ধৰক বিহুত উতযাপন মানে যেনে কৰিছে মানুহসকলে বিভিন্ন পৰম্পৰা পৰম্পৰা মানে তেওঁলোকে পৰম্পৰা মতে তেওঁলোকে উদযাপন কৰিছিল।
হয়।
আজিকালি বিহুতো ধৰক
হয়, কওঁক।
অ', মানে আপোনাৰ এক কথাত ক'বলৈ গ'লে আগৰ বিহুৰ যিটো মাদকতা সেই মাদকতাটো আজিকালিৰ দিনত নাইকিয়া হৈ গৈছে এক প্ৰকাৰে ক'বলৈ গলে।
উম, হয় হয়।
অ', আপোনাৰ আগৰ যিটো বহাগ বিহুৰ যিটো মানে ফূৰ্তি সেই ফূৰ্তিটো আজিকালি একেবাৰে নাইকিয়া হৈ গৈছে, বহাগ বিহু হওক মাগ মাঘ বিহু, কাতি বিহু ঠিক তেনেদৰে মানে সক সকলো উৎসৱ পাৰ্বণৰে মানে সেই যিবোৰ মাদকতা আছিল। যিবোৰ ফূৰ্তি কৰিছিলো, সেই ফূৰ্তি, মাদকতা একোৱেই নাইকিয়া হৈ গ'ল আজিকালি।
হয় হয়।
মানে কোনো কোনো স্থানত হে আজিকালি সেই বিহুতটো উদযাপন বিহু বোৰ মানে উ উদযাপন কৰা দেখো আৰু নকৰিলেও নহয় কাৰণেহে মানে বিহু বোৰ উদযাপন পন কৰে।
হয়।
উম, আগৰ মানে আপোনাৰ বহাগ বিহুতটো আগতে কেনেকুৱা আছিল। এ আমি সকলো মানুহৰ বিহুত আপোনাৰ গৰু বিহুৰ দিনা গৰুক মাহ হালধিৰে গা ধুৱাও। তাৰপিছত মানুহৰ বিহুৰ দিনা আমি বয়োজ্যেষ্ঠজনক মানে শ্ৰদ্ধা জনা এই সন্মান জনাই তেওঁলোকক গামোচা নতুবা কিবা এটা সৰু সুৰা বস্তু দি হলেও তেওঁলোকক সেৱা কৰি সন্মান জনাও। আৰু সৰুক মৰম কৰো এনেকে কাপোৰ কানি দিও, কিন্তু আজিকালিৰ দিনততো সেইবোৰ নাইকিয়াই হৈ গৈছে আৰু আচলতে, আগতে আমি বহাগ বিহুত যিটো ফূৰ্তি কৰিছিলো। মানুহৰ বিহু দিনা ন'হলে, আমি গৰু বিহু দিনাৰ পৰাই হুঁচৰি গাবলৈ আৰম্ভ কৰিছিলো বাৰু। ৰাতি আমি হুঁচৰি গাব যাওঁ। তাৰ পিছত ফূৰ্তি কৰো মানে, সেইটো বহুত এটা আমোদজনক বস্তু আছিল আৰু আমি দিনত অ আগৰ দিনৰ বিহু এনেকুৱা আছিল আপোনাৰ মানুহৰ চোতালত তাৰপিছত পথাৰত আমি তেনেকৈ বিহু মাৰিছিলোঁ, কিন্তু আজিকালি বিহুবোৰতো সকলো মঞ্চতে মঞ্চলেই গুচি যোৱা নিচিনা হ'ল। আৰু প্ৰকাৰে এক প্ৰকাৰে কলে কবলৈ গ'লে আজিকালি বিহুৰ নামত মানুহে ব্যৱসায় সাইহে কৰে। মানে আপোনাৰ এখন বিহু পাতিব। মানে, আজিকালিতো ইমান বিহু চিহু নাপাতেই। কিন্তু যত পাতে তেওঁলোকেও এখন মঞ্চ পাতিব, তাৰ পিছত প্ৰতিযোগিতামূলক বিহু পাতিব। তাৰ পৰা তেওঁলোকে টকা উপাৰ্জন কৰিব। ঠিক তেনেদৰে ব্যৱসায় নিচিনা কৰি পেলাইছে। কিন্তু আচলতে বিহুতো বস্তুতো তেনেকুৱা নহয়। বিহুটো মানে আপোনাৰ নতুন বছৰ বুলি এয়া ফূৰ্তি কৰা তাৰ পিছত মানে, সেইটো ফূৰ্তি জ্যেষ্ঠজনক সন্মান মৰম সেই তেনেকুৱা বোৰ আছিল বিহু বুলি ক'বলৈ গ'লে। কিন্তু আজিকালিতো সেইবোৰ একো নাইকিয়াই হৈ গৈছে।
হয় হয়।
এইয়া আপুনিও এতিয়া কৰ্মসূত্ৰে কাম কৰি আছে। কৰ্মসূত্ৰে আছে কাৰণে আপুনিও এতিয়া বিহুত আহিব নোৱাৰিলে ঠিক তেনেদৰে আজিকালি বিহু বোৰ ইমানকে উদযাপন কৰা নহয়ে। আৰু বিশেষকে চহৰ অ', অ' চহৰ নগৰ বিলাকততো আপোনাৰ বিহু দেখিবলৈ পোৱা নাযায়। কিছু কিছু কিছু সংখ্যকহে আজিকালি গাঁৱত মানে, গাঁৱতো আজিকালি একেবাৰে কমি গ'ল গাঁও বিলাকতো মানে না পাতিলে নহয় কাৰণেহে বিহুতটো উদযাপন কৰে। আগৰ দিনত বিহু বহাগ বিহুতটো আপোনাৰ সাত দিন উদযাপন কৰিছিলে কিন্তু আজিকালিৰ দিনত অকল নিয়মতটো কৰি থৈ দিয়ে আপোনাৰ গৰু বিহু গৰু গৰুকেইটাক গা ধোৱা নাই মানসৰ বিহুৰ দিনাত আহ মাক দেউতাকক অলপ মৰম কৰিলে শ্ৰদ্ধা জনোৱা নাই তাৰপিছত সেয়ে সমাপ্ত। কিন্তু আচলতে বিহুতোত তেনেকুৱা তেনেদৰে মানে ৰাখিব নালাগে আপোনাৰ আমাৰ যিখিনি সংস্কৃতি আছিলে সেইবোৰ মানে প্ৰকাৰে কবলৈ গলে নোহোৱা এতিয়া নোহোৱা ন নাইকিয়া হোৱাৰ পথত গৈ আছে। আমি এতিয়া আমি এতিয়া এতিয়া মানে মানুহক দুখ দিও লাভ নাই। কৰ্মসূত্ৰে মানুহ বেলেগ বেলেগ জেগাত থাকিব লগীয়া হৈছে। সেইবাবে মানে ঘৰলৈ আহি কোনো উদযাপন কৰিব পৰা নাই। কিন্তু মানে যিসকল ঘৰত আছে তেওঁলোকেও আজিকালি মানে বিহুতটো উদযাপন কৰিবলৈ টান পোৱা নিচিনা হৈ গ'ল। আৰু আপোনাক কলোয়েই যিটো বিহু বহাগ বিহুটো আজিকালি সেয়া হেৰিয়ে হ'ল এইটো কি বুলি কয় ব্যৱসায়ী হিচাপে মানুহে লবলে ললে ঠিক তেনেদৰে কাতি বিহুৰ দিনা কাতি বিহুতো, আজিকালি মানে মানুহে নপটা নিচিনাই হৈছে। বহাগ বিহুটো যদি দুদিন পালন কৰে, কাতি বিহুতো তাকো মানে পালন নকৰাৰ নিচিনা হ'ল। এই ঘৰৰ বয়োজ্যেষ্ঠজনে আৰু এ তুলসী তলতে বৰসাত কেইটামান দি বন্তি গছ জ্বলাই আৰু সেয়াই কাতি বিহু কিন্তু কাতি বিহুত আগতে কেনেকুৱা আছিল আগতে আমি যেতিয়া সৰু আছিলো তেতিয়া আপোনাৰ কাতি বিহুৰ দিনা আমাৰ ঘৰত চাকি বন্তি জ্বলাই। মাহ প্ৰসাদ দিয়ে সেয়া খাই লৈ আমি সকলোৱে ঘৰে ঘৰে যাওঁ গৈ মেলি আপোনাৰ সেই প্ৰসাদ লওঁ তাৰ পৰা সেয়া মানে এটা ফূৰ্তি আছিল। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে এনেকুৱা ভাবে কি কাতি বিহুতো আহিলেই ডাঙৰ ডাঙৰ বোম ফট ফুটুকা কিনি আনে কিনি আনি সেইবোৰ ফুটাই পৰিৱেশ প্ৰদূষণ কৰি দিয়ে আৰু এতিয়া যে আমাৰ যিটো গৰমটো যে বাঢ়ি গৈছে আচলতে সেই পৰিৱেশ প্ৰদূষণৰ কাৰণেই বাঢ়িছে মই ক'বলৈ যোৱা নাই কি মোক ক'বলৈ যোৱা নাই যে কাতি বিহুৰ দিনা বোম ফটকা ফুটোৱাৰ কাৰণেহে অকল সেই পৰিৱেশ প্ৰদূষণ হৈছে। আমাৰ বহুতো মানে বহুত কাৰণেও পৰিৱেশটো প্ৰদূষণ হৈছে। কিন্তু মানে কাতি বিহুৰ দিনা আমি সেই বম ফটকাবোৰ সেইবোৰ নুফুটোৱাই ভাল। সেইবোৰ সলনি যদি আমি পথাৰত গৈ এগছি চাকি বন্তি দিওঁ সেইটো মানে বহুত উপকাৰ হয় নহয়।
হয় হয়।
ঠিক তেনেদৰে মাঘৰ বিহুটোত আপোনাৰ মাঘৰ বিহুত মাঘ বিহুতো কিন্তু বহুত ফূুৰ্তি কৰা দিন কাৰণ মাঘৰ বিহুত মাঘৰ বিহুক কয় ভোগালী বিহু। ভোগালী বিহুলে মানে আপোনাৰ ঘৰৰ অ, পুৰা এই ধান চান কাটি এ আনি একদম ভঁৰাল মানে ভৰাই দিয়া হয়, সেইবাবে সেইটোক ভোগালী বিহু কোৱা হয়। মানে ভোগালী বিহুত মানে, বহুত বস্তু খাবলে পোৱা যায় আপোনাৰ আগ আগৰ দিনত আমাৰ, আমি যেতিয়া সৰু আছিলো তেতিয়াতো একদম ধুনীয়াকে ভেলা ঘৰ বনাব। মজাকে তাৰ পিছত
হাঁহ, কুকুৰা আনিব সকলোৱে ঘৰৰ পৰা তাৰ পিছত আমি সকলোৱে গোটেই গাওখনে মিলি প্ৰীতি ভোজ খাওঁ, সেই তেনেদৰে মাঘৰ বিহুটো পালন কৰোঁ।
তাৰপিছত আহ কিন্তু আজিকালিৰ দিনত সেইবোৰ নাইকিয়া হৈ গ'ল। মাঘৰ বিহুটো বুলি কলে, এই আজিকালিৰ দিনত এনেকুৱা হৈছে ডাঙৰ ডাঙৰ দেক দুটাত উম আনি দিও বজাব বজাই। মাঘৰ বিহুটোত একদম মানে মানুহে সকলোৱে মিলা প্ৰতি কৰি। অ মানে ভেলাঘৰ সাজি সেই তেনেকে খোৱাৰ মানে যিটো ফূৰ্তি, সেইটো মানে এটা বেলেগ ফূৰ্তি আৰু হয নে নহয় বাৰু?
হয় হয়।
অ, বাৰু কওকচোন বাৰু আপুনি অলপ। এ, বিহুৰ বিষয়ে কি জানে?
সেয়াই আচলতে আপুনি ক'লেই কথাখিনি।
হয়
অ, ধৰক আগতে যিদৰে মানুহে মানে বিহুখিনি পাতি উদযাপন কৰে। তেনেকুৱা ধৰক আজিকালি মানুহবোৰ যেনেদৰে ব্যস্ত হৈ গৈছে।
হয়।
এতিয়া আপোনাৰ তেনেকেবিহুও ধৰক পাতিবলে সময়ো নাপায়।
নাপায় নাপায় হয়।
অ, আগতে মুথত ইও এটা মেইন কাৰণ বুলি কব হলে মোবাইল ফোন এই এইবোৰ এটা মেইন কাৰণ যি মানে বিহুবোৰআগৰ নিচিনা নহয়।
হয় হয় আমাৰ। হয়, যিটো। তাকেই মানুহ যোৱা নিচিনা হৈ গৈছে নতুন যিখিনি প্ৰজে জন্ম মানে আমাৰ ডাঙৰ বয়োজ্যেষ্ঠ। সকলে যদি দুই এষাৰ কথা ভালদৰে জানে, আমি সেই কথাটো হয়তো নাজানিবও পাৰো। কাৰণ আমি মোবাইলৰ যুগৰ মানুহ হয় আমি মানে, ডিজিটেল যুগৰ মানুহ হয়, হয় হয় কওক আপুনি কওকচোন কওক।
অ, সেইয়াই আচলতে মানে সামাজিক মাধ্যমৰ মানে আজিকালি যোনখিনি, উম, যুৱ প্ৰজন্মখিনি তেওঁলোকৰ এনিটাইম অকল মোবাইলতে ব্যস্ত থকা দেখা যায়, তেওঁলোকৰ যি বিহু, মানে বিহু তেওঁলোকে ধৰক ষ্টেটাচ দি, সেইবোৰ লগাই মানে পালন কৰা নিচিনা হৈছে।
হয় হয়।
কিন্তু তেওঁলোকে বিহু কি বস্তু, ভালদৰে যদি সুধিবলৈ যায় তেওঁলোকে, ক'ব নোৱাৰে কিন্তু বিহু,
বুজি নাপায়, নাপায় নাপায়নোৱাৰে নোৱাৰে হয়। মানে আগৰ দিনত এনেকুৱা আছিল, অ হয় কওক,
উম, চে আপোনাৰ বৰ্তমান বৰ্তমান তাৰ পৰা ধৰক এটা সুবিধা সুবিধাও হোৱা দেখা গৈছে যেনে ধৰক আগতে বিহুটো কি আছিল মানে আনে অসমত অসমৰ ভিতৰতে মানে সীমাবদ্ধ আছিলে। কিন্তু এতিয়া চচিয়েল আৰু আধুনিকতাৰ ফলত এতিয়া বিহুতো মানে অসমৰ বাহিৰলৈ ভাৰতবৰ্ষৰ সকলোতে সকলো মানুহে জানিব পাৰিছে বিহু কি।
হয় হয় সেইটো সঁচা কথা হয় হয় এইটো প্ৰচাৰ হৈছে মানে। বিহুটো আমাৰ সংস্কৃতিটো কেনেকুৱা সেইটো আন জেগাতো মানুহে গম পাইছে আৰু তেওঁলোকে মানে আমাৰ যিখিনি বিহু তোৰ মানে মানে সংস্কৃতিৰ বিষয়ে তেওঁলোকে জানিব পাৰিছে হয়।
উম, হয় সেইয়াই আচলতে।
হয়, হয়, কিন্তু এটা কথা গম পাইছে নাই আপোনালোক আপুনি মানে আজিকালি কি হৈছে আগতে আমি এ উম, বিহুত বহাগ বিহুৰ দিনা মানে ব'হাগ বিহুত আপুনি এ হেই বয়োজেষ্ঠ সকলক ব'হাগ বিহু কাতি বিহু মাঘৰ বিহু সেই তিনিওটা বিহুত বয়োজেষ্ঠসকলক আমি সন্মান জনাই মানে ভৰি চুই সেৱা কৰো তাৰ পৰা আশীৰ্বাদ লওঁ। কিন্তু আজিকালি লৰা ছোৱালী বিলাকে কি কৰে সেই মোবাইলত এটা লিখি দিয়ে যে হেঁপী বিহু হেপী বহাগ বিহু হেপী মাঘৰ বিহু হেপি অ', হেপী কঙালী বিহু তেনেকে লিখি দিয়া আচলতে সেই কথাটো নহয়। হয় নাই?
হয়।
উম, হয় হয় তাকে বোলো আপুনি ঘৰলৈ ইমান দিন অহা নাই বিহুত ন আহিলে নাই তাকে খবৰ খাতি পোৱা নাই কাৰণে ফোন কৰিলো আজি বহুত দিনৰ মূৰত।
অ', হয়, হয়।
উম, বাকী ঠিকে আছে নহয় ন?
বাকী আছোঁ বাৰু ঠিকে।
উম। বাৰু তেন্তে হ'ব দিয়ক আজিলৈ। অ',